আছো, তই কি কৰি আছ?
এয়া মই বহি আছো, কি কবি আৰু ইমান গৰম তো বাহিৰতে চকী এখন পাৰি তাতে বহি আছো।
মইও ইয়াত ভাতকেইটাই খাই পেলাই মই বাহিৰলৈ ওলাই আহিছোঁ বোলো, হাৱা অকণকে খাওঁহেচোন।
উম ঠিকে আছে দে, হাৱা খাই থকাই ভাল, ফেনৰ হাৱা খোৱাতকে। মানে কি হৈছে ফেনৰ হাৱা তোৰ দিনত ইমান ৰ'দত টিং পাতখিনি গৰম হৈ আছে ন?
উম।
এই গৰম হৈ থকা ভাৱটো এতিয়া ফেনে লৈ তললে গুচি আহিছে, মই কৈছো নহয় ফেনক হাৱাত থাকিব নোৱাৰো, ঐ বাহিৰত সেই গছৰ ছাঁত বহি আছোহি মানে গছৰ ছা নহয় মানে তোৰ দিনতহে ছা বুলি কব পাৰি। ত' গছৰ তলত বহি আছো বহুত ধুনীয়াকে বহি আছো আৰু। বাকী ভাত কিহে খালি তই?
ভাত এতিয়া তোৰ এই আমাৰ মাটিমাহৰ দালি বনালে তাৰ য়াকৈ পুঠি মাছ ভাজিব সেয়াই খালো।
আই খেদেখুৱাই ভাল আৰু তোৰ বিশেষকে এই ঠাণ্ডা মানে গৰম যিহেতু তোৰ মানে পইতা ভাত যে
উম।
পইতা ভাতটো যদি খাব পাৰি একদম পুৰা গৰৈ মাছৰ পোৰা সৈতে ভাবিছাচোন কিমান ধুনীয়া টেঙা অকণ চেপি লৈ
অ অ
খাবা আৰু একদম ধুনীয়াকে।
তাকে তাকে। তেখেতে কি কৰি আছনো তই?
বাহিৰতে বহি আছো।
অ অ।
তাকে, মাহঁতৰ ঘৰত সকলোৰে ভাল?
এ ভালেই আৰু তোৰ কি বুলি কয় ৰ'দটো ইমান দিছে পথাৰলৈ একেবাৰে পূৰা হেৰি হৈছে
উম
সদাই যাবলগীয়া হৈছে যে। দিনৰ দিনটো, তাৰপিছত দিনৰ দিনটো পথাৰত থাকি তাৰপিছত ৰাতি তি আকৌ এয়াহে গৰমটো দেখিছয়ে নহয়।
হয় হয় হয় গৰমৰ কথা নকবিও মই কৈছো নহয় এ মানে মোৰ মোৰ তাত কও বিশেষ কাৰণটো হৈছে গৰম যে আৰু মানুহতো কত যে মোৰ শকত। ত' ক'বতে মোৰে বেছিকে গৰম উঠিছে নে নে বেলেগেও গৰম উঠিছে মোক
এই তাকে তাকে মানে শুণ ই এতিয়া আমাৰ ক্ষীণ মানুহবিলাকতো অকণমানলৈও অকণমান তোৰ কিবা এটা হেৰি হয়। কিন্তু তোৰ শকত মানুহবিলাকৰ কি হয় তোৰ মানে গৰমটো বেছি হয়।
তাকে মই মোৰ মই ভাবিয়ে পোৱা নাই মই কৈছো নহয় ইমান মই ইমান কণে সকত আৰু ইয়াত খবৰ হ'বলৈলে মোক কি হ'ব বাৰু।
তাকে তাকে তাৰ কাম এটা কৰিবি এই খোৱা বোৱা বস্তুটো যে
কমকে খাও সদায় সেইটোকে নকবি হতচোন।
নহয় নহয় মানে কথা এটা আছে, তুমাৰ এতিয়া লিমিট বোলা বস্তু এটাও লাগে যে।
অ ম মানে আনলিমিটেড খাও ন।
এ নহয় মানে তই মানুহটো শকত আপত আকৌ তোৰ মুখখনো ডাঙৰ তই খাই দিব পাৰ দেচোন।
হয় হয় দে এ কি কবি আৰু পেটত যি হলেও পেটত ধোৱাটোহে খাওঁ।
ধৰ আমি ধৰো তোৰ যদি এবাৰ ভাত খাওঁ মানে ম তিনিবাৰ ভাত খোৱা সমান নহ
হি হি হি
মানে তই হেৰি কি বুলি কয়
হ'ব দে হ'ব দে অ আজিও পৰা আজিৰে পৰা মই আজিৰ পৰা মই ডাইট কমপ্লিট কৰি, ডাইট লম ডাইট ল'ম তই ইমান চিন্তা কৰিব নালাগে। মানে কি হ'ল মই অলপ কমাম দে তোৰ কথাামতে কমাম দে।
এ নহয় শুন না এ তোৰ মানে বেয়াটো কাৰণে কোৱা নাই নহয় গম পাইছ নাই? তোৰ নিজৰ ভালৰ কাৰণে কৈছো এতিয়া মানে এই ঠাণ্ডাৰ দিনৰ যেনিবা অকণমান ভালেই কিন্তু গৰম দিন কেইটাত ত অৱস্থাটো নিজৰে মানে পাইছ ন। তই মই এই ধেমালি কৰিছো বাৰু দেই খোৱাটো ইমান নাখাৱ বুলি মই জানো।
তো ধেমালি কৰিছ মই বুজি পাইছো কিন্তু কথাটো নোহোৱাও নহয়। মানে কি ফেট থকা মানে তটো বহুত গৰমো ম কৈছোঁ ন থাকিব নোৱাৰি।
হয়দে মানে এতিয়া মানে তহঁতৰ নিজৰ কথাটো নিজেহে বুজি পাওঁ। আমিতোতো বুজি নাপাও ন। সেইকাৰণে মানে তই, তই অহ
বাকী খেতি পথাৰত লাগিছ
খেতি প পথাৰ মানে তোৰ কি কবি আৰু? এই বৰষুণ নিদিয়াই হৈ থাকিলে, ৰ'দকে দিয়েই আছে। তোৰ মানে আৰু পানী একদম পানী নাইকিয়া হৈ গৈছে, এতিয়া ধৰ, তোৰ আমাৰ এ, বাম মাটি বিলাকৰ মানে বহুত অসুবিধা হৈ গৈছে। তাৰপিছত তোৰ এইয়া আৰু এ তিনিবিঘা নে চাৰিবিঘা এটা ৰুই হ'লগে আৰু সাতবিঘা নে আঠবিঘা এটা আছে আ তাৰপিছত আৰু আজৰি হ'ম আৰু।
ঠিকেই আছে ঠিকেই আছে, আমাৰো সেই মানে তোৰ কি হ'ল প্ৰথম প্ৰথম এই মাজতে যে কেইদিনমান বৰষুণ দি আছিলে, তেতিয়া আকৌ মানে কঠিয়া টো নষ্ট হৈ গ'ল, প্ৰথম টোপোলা যোনটো পাৰিছিলে সেইয়াই। জোং আৰু চৰকাৰী বুলি এনেকে ধান দুটা পাৰিছিলে, মই ইমান ভালদৰে নাজ জানো বাৰু, সেই দুটা পাৰিলে মানেটো বৰষুণে খুন্দিলে, তাৰপৰা সেইটো বেয়া হ'ল। তাৰপিছতটো আকৌ পাৰিলে ৰোৱাতো এতিয়া অকমান শেহতিয়া হ'ল, তথাপিও মানে তোৰ তিনিবিঘা এটা ৰোৱা হ'ল বৰ্ত ৰ্তমান, বাকী আৰু ন বিঘা এটা আছে বাৰদিন, তেৰদিন মানৰ পিছত কমপ্লিট হ'ব লাগে আৰু দেখোন।
অ', তাকেহে তাকেহে, সেইটোয়েই আৰু মানে
হুম?